অ হুনা পেছ
মজা হৈ আছে কিন্তু ন এই দৌৰিলে দৌৰিলে দিলে দিলে দিলে দে দে দে দে জলি ৰ কি গছাচোন
আতেতো ৰখি যায় সেইটোৱে
ডাইৰেক্ট দিব লাগে থাপ থোপ কি এই আছা চা এইয়া এই আছা কি যে ৰ সুখী আছে।
এ তাক পাছ কৰতে পাছ কৰোতে। তে যাই আছে।
এতিয়া যদি এইটো। মোৰ বাপেকৰ তিমটো যদি থাকিলেহেতেন ন সিহঁতে যেনে তেনে ইয়াত এমক দিয়াৰ ধান্দা থাকিলেঁতেন। এনে গ'ল। দিয়ে দিলে।
হয় কিন্তু যেনেকে এই তিনটা দিলে
এই ৰাম ৰ খাই দিছে দেই মজা ডিফেন্স কৰি আছে কিন্তু। উ পা কি ডিফেন্স দি আছে ব তে এটা গ'ল দিলেহে বিললা
উম দে
মই আজি কাকো চাপত কৰা নাই মই তল দিব আহিছোঁ।
তল দিবলে আহিছে বোলে।
উ গল দি দিল বলে চা চন।
অহ কি।
গোল্ দি দিলে বুলি ইটো টীময়ে বা। লাজৰ বিষয়ে হৈ যাব আন আন যদি হৈ যায়। সেইদিনা সেইদিনা যে লামি নিয়ামৰ টিমৰ লগত। যি হ'ল মই একদম আশা কৰা নাছিলো তাৰ পিছত এতাপিঠা দি। অ ইমান মজাতিম। সেইটোৱেইতটো এইটো স্পত বিউটি। তো ক'ব নোৱাৰ কি হৈ আছে কি নাই হোৱা।
পিছত যে কেনেকিবা বেলেগ। যায় এইটো মোৰো লাই হৈছে এনেকৈ।
টিমৰেলা সাতটাত দিলে মোক ই মানে এচ যে আছে যে মোৰ প্ৰিয় বন্ধু এছ। সি এইটো তোমাকে চাপোৰ্ট কৰে মানে। শীত মোৰ। বেয়া নহই কৈছো এই তুমিোনটো কছা তাৰ মই অপজিটে ক'ম মানে। মইিছত কৈছো এইটো হাৰিব হাৰিব এইটো হাৰিব সি মোক এটা এটা স্কৰ কৰি আছে। দেই একদম ওৱান জ ফাইভ ৱিক্স ৱ চভেন ৱান একদম। একদম হাহাৰি মজি দি থাকে একদম বেয়া দিছে মোক এনা তল দিছে। খাত তল দি দিছে। তলোকে বহুত ডাঙৰ লাগিছে নেকি।
অ বহুত ভাগৰ লাগি আছে স।
ছে জানো মে চাই লাভ নাই।
নাই মই চায়ে এৰিম।
এ ইমানতো ময়ে ইমান চাই নাথাকো প তই কিাননে একদম পাকৈ থৈ গৈছ।
পাকৈত বোলে অ মোৰ পৰা শব্দটো শুজিলে আৰু ন।
অ আপদিয়া বস্তু চৰ্দী হয়। উ
হে তো তোৰন পাকৈত হৈ গৈছো দেই
হাআ
একদম পাকৈত হৈ গৈছো একদম
হয় অ চাই কিন্তু এইকেদিন কিয় বা চোৱা নাই গামে পা নিকি গমে নাপাইছো দে
উম হব পাৰে এ নাই নাই নাই ভাল ভাল ভাল এইটো ফাল দিব ফাল দিব নেকি
ফনত চাৰ্জ নাই চাৰ্জত দিওঁ ৰ অলপ টাইম। এক পাৰ্চেন্ট আছে সেফালেও নহ'ল অ'
এৰাম ইয়াৰফোন লগাই পেলাই চাই থাক আৰু কি বুলি কয়
এয়াৰফোন নলগাও মই মে ফ ফোনতো সেইত নাই সেই নাই
বুজিয়া ছয় মিনিট জেন তেন তেনে আৰু ছয় মিনিট যেনে তেনে চলাই ল আৰু কিবা কৰি তাৰপিছত শুই যাবি আৰু ত
তাৰ পিছতে চেকেণ্ড তাফত বা কি হয় যি হয় ন যিমান- অ নাই খোৱা
কেতিয়া খাবি?
মন নাই খাবলৈ মই বাহিৰৰ পৰাও খাই আহিছো আহি- কেনে এই এইয়ত তই সৰু ল'ৰাটো যে আছে মাকেও দি গৈছিলে ৰোল দিনত টিফিনত লৈ যাব বুলি কৈছিলে কিন্তু মই লৈ নগলো কাৰণ তাতে সেইটো চিকেন ৰোল আছিলে চিকেন।
কি কলেজত গালি পাৰে নেকি?
উমহো গোটেইবিলাকে খাই থৈ দিয়ে। আৰু আমাৰ সাতজন ন
খাব নিকি
উ আৰু খালেও বহুত ডাঙৰ ডাঙৰ বাইক লয় এ তাও যে ইমানকে ডাঙৰ যে এত- তাত ত ৰোল ইমান খাবই নোৱাৰো একেবাৰে মই ঘৰতে খাওঁ।
এনেকুৱাই
লস্তিকে খাইছো ঘৰত
আগতে যে যাও টিফিন চিফিন টো লৈ নাযাওঁ স্কুলত টিফিন লৈ গলে চবে খাই দিয়ে হাৰাম ৰাভা যাদা কেইটাই তাৰপিছত কেইটা বা এনেই মানে হেৰি ৰাতিপুৱা দহটা বাজি যায় পইচা থাকিলে হেৰি কিনি লয় বিস্কুট কিনি লয় যদি ভোক লাগে তেতিয়া খাই দিওঁ কেতিয়াবা
ততে বিস্কুট কিনা দামী চিপছ কিনো চিপছ
এই চিপি কিনি লাভ নাই খুলিলে খেচে হৈ থাকে বিস্কুটে ভাল বিস্কুট তাকো নিমখ খে বিস্কুট কেইটা লৈ লওঁ মানে চেনি থ থ কেইটা ললে পিছত মিঠাই মিঠাই লাগি থাকেন ভাল নালাগে নেমুখিয়াক কেইটা লৈ লওঁ আৰু একদম চ চব খাই থাকো যেতিয়া ক্লাছ কৰা থাকে আৰু তেনেকেই আৰু কেতিয়াবা এছেও কিবা আনে সি কিন্তু কেতিয়াবা কেতিয়াবা আনে কেতিয়াবা কেতিয়াবা নানে
মনৰোৰবৰ কথা মোৰ দৰে
নহয় ত কেতিায়াবা সোনকালে উঠিলে
দিওটি অ অ অ অ মোৰ বায়ে সোনকালে উঠিলেও নিদে মই মানহ কৰি থৈ দিওঁ
সি তেনেকুৱাই কৰে
মোৰ মানে এটাই যে ম নালাগে বেগখন মস্ত ভাৰী হয় মানে মোৰ
ইফ ইফ তই বেগ ভাৰি নেকি মই বেগত তিনখন কপি লৈ যাও অকল উ
সেই তিনিখনে তাৰপিছত হয় ছাতি লৈ যাওঁ ন মোৰ মায়ে ছাতি এখন লৈ যাবই দে কি কৰে মই ছাতিটো সটো এক কেজিৰোমান
আহ
মছত ডাঙৰ চাতিতো তিনজনমান হৈ য় যাব বাৰে
কপি লৈ যাওঁ আৰু এই বায়' বুকটো লৈ যাওঁ
উম
সেইটোয় আৰু তাৰপিছত আৰু ৰোমাল এটা থাকে কি
নকৌ মোৰতো তোতছে বেয়া -বেয়া অৱস্থা মোৰ।
সেইকেইটাই মই একো মোৰ ৱেইট নাথাকে মই, মই, মোৰ ৱেইট এ, নাথাকে মই আৰামচে চলি থাকো।
অহ ', গৈছে - গৈছে ৰ ', গৈছে - গৈছে -গৈছে এই,
কিবাতো হৈছে এ', এ ', তাই ইফালে যায়, এটাই সিফালে যায়,
উম, গ'ল নেকি? নাই বহুত লাহেকে গ'ল। নাই নহয়।
বক্সৰ বাহিৰতে হৈছে নিনি পেনাল্টি নাপালেহেতেন। পেনাল্টিটো আমাক পেনাল্ডকে ল'ব লাগিল এইটো।
উম',
এ', দি লেবেল হেহেতে, তাত বোলে তুমি গৈ দিলে গ'ল।
তেওঁ আছিলে আমাৰি। কি যে হ'ব অহ ', অ', অ', বাপৰে চুলি ছানা তাৰ?
ভাল লাগিছে নেকি?
অহ ', কুল।
ঠাণ্ডা,
ভাল লাগে মোৰতো কাৰ্লি কেইটা আৰু ভাল লাগে।
তোক কাৰ্লি হলে কেনেকুৱা লাগে ভাবিবই নোৱাৰি।
কৰাই লম ৰ', কাৰ্লি একবাৰ। এ, ' এতিয়া ইমান টকা -চকা নাই ন', বাপৰে পইচা নাইতো।
নকৰিবি এতিয়া, এনেই ইমান নাই চ'ব সেইতে যাই আছে।
মোক ক'ব কি, পঢ়া শুনা নাই কেলা এইবিলাকে কৰি থাক।
উম ', অ', তই সেই ভৰাইদিলে ৰিচাৰ্জ।
ভৰালো আৰু প্ৰথম দিনা মই মোৰ ইমান বেয়া লাগিছে, প্ৰথম দিনা পুৱা চিটটো নাপালো। মই মানে চি, 'গ'লো বাৰু আমুয়াই। মই তাত অকলে থাকিবলৈ একদম ভাল লগা নাছিল। কিয়, মোৰ না নেট আছিল নে কিবা আছিল মই কেনেকে থাকিম, মই তাৰ মানে, নপহৰাও বুলি ইয়াৰ লগত ঘূৰি আছো হা', সিহঁতে মানে হোটেলত লৈ দিলে আৰু, তাক মোৰ সেইদিনা চিপচ এটা নাপালো ৰাতি মই ভাবিছো মই অকলে এই দুশ টকা কন যুচিৰ কাৰণে যদি আজিও নাপাও ন বহুত বেয়া হ'ব কালি মই অকল তাতে বহি থাকিম কলেজত ত ইয়াত জব সুদিম আৰু তুমি তালে যোৱা তুমি নিজৰ নিজা মাথা মাৰা আৰু হয়নে নহয় পিছত তুমি বাবা নমমৰ পাম বহুত বেয়া হৈ যাব দুটাৰে ত' মই বেছি ৰাতি ভৰাই ললো আৰু এ ভৰাই ললো তাৰপিছত এ বাছৰ ভাড়া অটো চটো এইবিলাকতো গ'ল সেইকাৰণে অলপ কমি আছিল এনেই তোৰ তোৰ সেইটো ব্যৱহাৰে নহ'লে নেকি তোৰটো এনেই পৰি আছে মোৰ জিপত
অ সেইটো মনত আছে তোৰ মই ভাবি আছো কি তোৰ তাতে থাকক নেকি
নাই মই ত ঘূৰাই দিম ন
নাই মই নলও নিদো উম হম মই লোৱাত নাই
তোক কিবা খোৱাই দিম কেলা
উম এহে ছশ টকা সাতশ টকাৰ খোৱা বি হিহি
অ সেইটোয়ে শুন ক সাত সাত সাতশ টকাৰ বহুত দিন খাব লাগিব
উম তেতিয়াহে হব
এ কোনো কেফে তাত গুচি গলে চাৰিশ পাঁচশ এনেই গুচি যায়
উম
এনেকে সিহঁতৰ লগত আমি যে তেতিয়া গৈছিলো যে তেনেকে আৰু এবাৰ গুচি যাম
উম
ঘূৰাই দিয়া নাছিলো এ ৰ আৰু ঘূৰাই দিম বাল অ অ মই আৰু কিবা এটা সুধিম বুলি ভাবিছো কি বুলি কয় অ হেৰি মই মানে ইউটিউবত মোৰ হেৰি চউ কৰি আছে এইটো এটা এমাউণ্ট চউ কৰি আছে ছিক্স ফাইভ থ্ৰী বুলি সেইটো মানে মই যে আৰু নেক্সট দহটা যে দিছিলো যে
অহ
সেই সেইটোৰ সেইখিনি কি মানে বুজি নাপ
কি হয় লাগিল নে নালাগিল এ আকৌ কিবা হ'ল আৰু মানে বাহিৰত লাগ তে ন
অহ লাগিছে নাটক চাইছে নেকি
অ তা নাহে তে নাটক অঁ কিবা এ এনেকা কিবা কৰিলে অঁ নাটকে লাগে এ একো হোৱা নাই এনেই
এনেই তাৰ ন তাক চাচোন
চ নাই
তেতিয়াৰ হলে ৰাটিতো মেইনটেইন কৰিব য়া উঠি গলে দিগদাৰ হব নয়
অঁ অঁ বাই খোজকাঢ়িব বুলিয়ে কৰিব নোৱাৰি
খোজ কাঢ়ি দিলে আমাৰ নহয়নেে এনেকুৱা কৰে একদম বহুতাটক দি থাকে যেতিয়া মানে
হিঁ হিঁ ক ন নহ তই কৈ দিলি উম
অঁহ কৰি দ ত কৰি দে
বাদ দে
উ
ৰ ৰ কি কৰি আছিল মই